হেল্ল' অ কক নমস্কাৰ
নমস্কাৰ নমস্কাৰ।
আহ এতিয়া এই ৰাতিৰ খানা বনাই আছো।
অ বনাইছে
অ বনাই আছো এতিয়া
অ কি বনাইছে
মই এইটো মানে যে ভাবি আছো। কি বনাম কি বনাম আধা শাক পাচলি কাটিলো আৰু
অ অ
অ আপুনি কি কৰি আছে।
মইয়ো তেনেকে আৰু ৰেডি হ'বলৈ লৈছো আৰু ময়ো খানা পিনা বনাব- বলে উম উম আমাৰ কিবা আনিছে লো- লোকেল চিকেন আনিছে তাৰপিছত কোমোৰা এটা দি তেনেকে বনাম বুলি ভাবি অঁ অঁ
কোমৰা মানে এইটো টো মানে আপুনি পানী লাওৰ কথা কৈ আছে নে মিঠা লাও কথা কৈ আছে
মিঠা লাও নহয় ৰঙালাও নহয় পানীলাও তাতো নহয় মানে আৰু এটা আছে নহয়
অহ আচ্ছা আচ্ছা কোম লাওৰ নিচি নিচিনা যে পানী অ অ পানী লাও নিচিনা আচ্ছা আচ্ছা এইটো দি বনাব পাৰো নেকি?
উ অ সেইটো লোকেল চিকেনৰ যিকোন বা ব্ৰইলাৰ লগতো বহুত ভাল লাগে সেইটো মাংসৰ লগত বনালে বহুত ধুনীয়া হয় খাবলৈ জালুক অকনমান দিব লাগে।
আচ্ছা কেনেকে বনা আপুনি কওকচোন অলপ মইও বনাম তেন্তে এইটো কিন্তু একদম নিউ ৰেচিপি নে মই কেতিয়াও বনোৱা নাই মানে মই শুনাও নাই জানেনে আমি সদায় কি ভাবো যে চিকেণ্ টো মানে অলপ মছলা দি পেলাই বা লাইশাক দি চিকেন মই খাইছোঁ ঠিক আছে কাৰণ এটো নহয় মছলা দি পেলাই বনাওঁ কিন্তু এনেকুৱা মই কেতিয়াও শুনা নাই আপুনি কওকচোন কেনেকৈ বনায়
অ সেইটো নৰ্মেলি বনাই বাৰু চিকেনটো আগতে ফ্ৰাই কৰি লয় ধুনীয়াকে অ প্ৰায় কৰি লোৱাৰ পিছত তাৰ তাৰপিছতে অ অ অ চিকেন টো ফ্ৰাই কৰি লোৱাৰ পিছত তাৰ পিছত কোমোৰাটো কাটিল টুকুৰা টুকুৰাকে গোটা গোটাকে কাটিলে বেছি ভাল লাগে আৰু
আচ্ছা আচ্ছা
কুকুৰা টুকুৰাকে কাটিলে আকৌ তাৰ পিছত তাতে দি দিলে আৰু দি অহ দি দিয়াৰ পিছত উম গৰম পানী দি ধুনীয়াকে উতলিবলৈ দিব লাগে তাৰপিছত এ নহৰু আদা তেনেকে দিব লাগে তাৰ পিছত জালুক দিব লাগে জালুক দিলে কি কিন্তু ধুনীয়া লাগে
আচ্ছা আচ্ছা
জালুক নিদিলে এনে ভাল লাগে হলো জালুক নিদিলে ইমান হেৰি নহয় মানে জালুকতটো দিব লাগে তেতিয়া বহুত গোন্ধটোও ধুনীয়া হয় খাবলৈও ভাল হয় মানে জালুকটো দিব লাগে তাৰপিছতে হৈ গ'ল আৰু বেছি বেছি এইটো একো কৰিব নালাগে মানে তেনেকেই ধুনীয়া হৈ যায় নৰ্মেলি বনালে বহুত ভাল লাগে আৰু
আচ্ছা এনে এনে মছলা কি কি কি কেখাৰি জালুক আৰু মানে জিৰা নিদিয়ে নেকি
দিব পাৰে নিজৰ ইচ্ছামতে দিব পাৰে পাঁচফোৰণ দিব পাৰে জিৰা দিব পাৰে
আচ্ছা আচ্ছা অহ অহ এনে এইটো মানে বহুত মচলা লাগে। খাবলৈ না নৰ্মেল মানে
নৰ্মেল হৈ যায় নৰৰ্মেল নৰ্মেল হৈ যায় মচলা আপোনাৰ ইচ্ছা আৰু মচলা দিলে। আপোনাৰ কথা আৰু আমি নৰ্মলে মই মচলা ইমান ভাল নাপাওঁ মানে নৰ্মেল বনাই খাওঁ বাৰু এ মছলা নামৰ এনে পাচ পূৰন কেতিয়াবা দিওঁ তাৰপিছতে নহৰু আদা দিও তাৰপিছত জালুক অকনমান দি দিওঁ তেনেকে হৈ যায় আৰু খালি মচলাবোৰ ইমান ভাল নাপাওঁ মানে
আচ্ছা আচ্ছা অহ বনাব লাগিব এইটো ট্ৰাই কৰিব লাগিব।
ট্ৰাই কৰি চাবচোন আপুনি খাই চাব বহুত ধুনীয়া লাগে। আমাৰ এতিয়া ঘৰতে লাগি আছে কাৰণে কিনিব লগা নহয় আৰু
অ! আপোনাৰ এইটো সোমৰৰ গছো আছে? আচ্ছা অঁ! মানে আপোনাৰ বাগিচাতো আৰু আহি পেলাই এদিন চাব লাগিব মানে পোৰা পোৰা বাগিচা বনাই ৰাখিছে না শাক।
হুম লৈ যাব লৈ যাব, আপুনি আহিব পাৰিলে লৈ যাব। হুো এনে ব বজাৰৰ পৰা কিনি খোৱাতকে মোৰ ইয়াৰ পৰা এসাঁজ খাব পাৰিলে বহুত ভাল নিজৰ অৰ্গেনিকটো
সঁচা সঁচা উম
তেনেকুৱা আৰু এনে সৰু সুৰুকে কম জেগাতে কৰিছো আৰু এতিয়া ইমান জেগাও ইমান নাই নহয়
নাই নাই তথাপিও বহুত ভাল আপুনি যে কৰিছে এইটোয়ে ভাল গছ কাটি পেলাই পিছে আপুনি এৰ্চি লগোৱা নাই এইটোৱে ভাল, বুজিছে নাই মানুহেতো মানুহেই এইটোবে বেছি কৰে নহয় গছ কাটি পেলাই কি কৰে? এচীহে লগাই। নিজে ভাবিছে যে গছ মই ৰাখিম এইটোয়ে বহুত ডাঙৰ কথা
উম! উম! যিমান পাৰে ৰুব হে লাগে। মই গছত অহ ফেনৰ তলত থকাতকে গছৰ তলত থাকিয়ে মই বেছি ভাল পাওঁ। মই বেছি গৰম, বেছি গৰম হলে মানে বাহিৰত ওলাই দিওঁ আৰু, একেবাৰে গছৰ তলতে বহি দিওঁ আৰু বাহিৰৰ হাৱাত তোৰ সমান কেতিয়াও নহয়তটো, ফেনৰ হাৱাতটো একদম বেছি ৰদ দিলে গৰম
গৰম হৈ যায় সচাঁ সচাঁ আৰু বাহিৰৰ হাৱাটো বেলেগ একদম ঠাণ্ডা
ঠাণ্ডা হয় অঁ বহুত ধুনীয়া এটা আমেজ পাই যায় কিবা গছৰ তলত বহিলো গৰমৰ দিনত এনেও গছৰ তলত বহি এনে কিতাপ এখন লৈ তেনেকে বহি চাবচোন বহুত ধুনীয়া লাগে মানে কেতিয়াবা আজৰি সময় পালে। মই তেনেকেই ভাল লাগে তেনেকে বহি থাকো কেতিয়াবা। আহ বাকী গৰমৰ বন্ধ ক'ৰবাত ফুৰিব যোৱা নাই।
আহ কত যাম ইমান গৰম নহয়। মানে ফুৰিব যাম বুলি ক'লেও মানে ভয় লাগি যায়।
হয় অঔ গৰমৰ পৰা ওলাই যাবলৈও মন নাযায়।
অ ইমান গৰমত বাপৰে।
উম
গৰম।
এনে আপুনি কৰবাত ফুৰিব গৈছে নেকি আগতে।
অ মই কিন্তু ফুৰিব যোৱা নাই, মই যত থাকো মানে তাতে ভালকে। নাই এনে মোৰ শখ কিন্তু ফুৰা মই বহুত ভাল পাওঁ ভ্ৰমণ কৰিব, ঠিক আছে মই দুটা বস্তুয়ে ভাল লাগে। মানে খানা বনাব আৰু ভ্ৰমণ কৰিব ঠিক আছে। কিন্তু মানে ভ্ৰমণ কৰা হে নাই মোৰ বহুত চখ আছে কিন্তু কৰা নাই মোৰ এটা মন আছে মানে তাজমহল মানে তাজমহলত যোৱাত বহুত মন আছে। কিন্তু এনেকুৱা মানে পৰিস্থিতি হৈ উঠা নাই যে যাম।
অ তাজমহল যোৱাততো বহুত ডাঙৰ এটা সপোন।
উম সচাকে মানে কি হয় নহয় সৰুৰ পৰাই ইতিহাসত। আমি পঢ়ো পঢ়িয়ে থাকো নি বহুত ধুনীয়া। ঠিক আছে চাহজাহানে ইমান মানে মৰমৰ তেওঁৰ পত্ন অ তেওঁৰ। পত্নীয়ে মৰমতে বনাইছে।
আহ
কৰে যে অ চাম। হ সেইটোয়ে এদিনতো যাম যাই পেলাই। চ বহুত মন আৰু এজন মানুহে কলে যে অ ফুল মো নহয়। আছে নহয় পূৰ্ণিমাত পূৰ্ণিমাত তাতে গ'লে গ'লে বহুত ভাল লাগে।
অ হয় নেকি?
অ তাতে মানে তাতে যে মানে জোনটো আহে নহয়।
হয় হয়।
কিবা এটা অ তাতে মানে কিবা পানীৰ। পোচকনিৰ নিচিনা নে কিবা কিবা এটা আছে। ত জনন নহয় এইটো এইটো কি বুলি কয় জ্তিটো পুৰা তাতে পঢ়ে।
উম উম উম অ অ। বহুত চাব লগা এটা কিবা দেখ
অ ত তেওঁ মানে। তেওঁ মোক এইটো ক'লে যে যেতিয়াই যাবা নহয় পূৰ্ণিমাত যাবা। বহুত ধুনীয়া লাগে বোলে আহ। মই ভাবিছোঁ মানে যাম আৰু পূৰা ফটোশ্বুট কৰিম আৰু ধুনীয়াকে কৰি মানে।
অ ভালেই ভালেই ভাল ভাল হৈ থাকোতে হ। সপোনটো পূৰণ কৰি দিব লাগে যাব লাগে যাবলৈ মন যোৱা জেগাত যাব লাগে। হয় নে আমিনো কিমান দিন জীয়াই থাকো মানুহ হিচাপে। উ দুদিন আহ দুদিনমান জীয়াই থাকোতে।
লাইফত মানে অ জীৱনত ইমান ব্যস্ত নহয়। মানে নিজৰ শখটো যে এতিয়া মানে পুঢ়া পোৰণ কৰি মিটয়ে মানে বুজিয়ে নাপ। এজন মানুহে। সৰুৰ পৰা পঢ়ি থাকে ঠিক আছে তাৰ পিচত। পঢ়োতেতো মানে বিশ বছৰ প্লাছ হৈ যায়। ঠিক আছে তাৰপিছত কেৰিয়াৰৰ টেনচন। চাকৰি কৰিব নে কি কৰিব ব্যৱসায় কৰিব এইটো টেনচন।
হয় হয় হয় তাৰ পিছত পচিশ বছৰ নোহোৱাৰ আগতে আকৌ বিয়া হব লাগে বা বিয়া পাতিব লাগে অসাৰ চলাব লাগে সেইবোৰত। বহুত গোটেই জীৱনটয়ে ব্যস্ত আৰু।
অ কিন্তু মন হয় এইবোৰ একদম ভাল নালাগে কিন্তু কৰিব লাগে জানে নে। মোৰ মানে ভাল লাগে অ মানে মোৰ মানে নিজৰ চখটো পুৰা কৰিব ভাল লাগে‌।
ভাল লাগে অ জীয়াই থাকোতে পুৰা কৰিবও লাগে।
অ মানে ক'ত ক'ত ফুৰিম? অকলে কলে যাম আৰু মই বাইক ৰাইডিঙৰ বহুত চখ আছে‌। অ বাইক ৰাইডিং কৰি নিজে ৰাইডিং কৰি যাম বুলি এনেকুৱা।
এটা সপোন আছে দেই সেইটো বাইক নিজে ৰাইড কৰি আহ। মই স্কুটি স্কুটি ইমান ভাল নাপাওঁ বাইক টো বহুত ভাল পাওঁ নিজে ৰাইড কৰিবলৈ মন।
অ মই কি মোৰ কি মনহয় বুলেট দি পেলাই লাডাখত যাম।
অ হয় হয় একদম চেম চেম। হয় হয় চেম চেম উম উম উম উম। তেনেকে ৰাইত বোৰ দেখিলে বহুত। ভাল লাগে মই কেতিয়াবা চাইও থাকো বাৰু ইউটিউবত এনে মিডিয়া যে দি থাকে নে নিজে বাইক লৈ একদম ৰাইড কৰি ফুৰিবলৈ যায় জাৰ্ণি কৰা বিলাক বহুত ভাল লাগে ভাল পাওঁ নিজে তেনেকে এদিন যাবলৈ ইচ্ছা আছে কিন্তু সেইবোৰ। কোন পূৰণ হ'বনে নহয় নাজানো আৰু ভগৱানে যদি ভালে কোখলে ৰাখি অহ হয় হয় হয় উম ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল
অ ভাল লাগিছে ধন্যবাদ ঠিক আছে হা।